শুনিছা নে?
অ শুনিছোঁ। কি কৰিছা? অঁ ভালেই ভালেই।
মই অলপমান হয় আছো আছো। কি কৰিছা?
এ এনেই মোবাইলটো চাই আছো তাকে অলপ ছেট জি পিটি চাই আছো
মইয়ো একে কৰি আছিলো মইয়ো টিভি চাই আছিলো অলপমান।
অ তাকে ভাবিলো আ জি এ এতিয়া যিহেতু তোমাৰ প্ৰযুক্তিৰ যুগ তাকে ভাবিলো অলপ আজি কৃত্ৰিম বুদ্ধিমতা যিটো এ আই তাৰ বিষয়ে অলপ আলোচনা কৰো নেকি
হয় নিশ্চয় কৰিব পাৰি এ আজিকালিতো সকলো অ', মানে গোটেই দৈনন্দিন জীৱনটোতো এ আইৰে ভৰা। এইটো এটা বহুত মানে চৰ্চি ত হৈ পৰিছে। প্ৰায় সকলো ক্ষেত্ৰতে ইয়াৰ ব্যৱহাৰ বৃদ্ধি পাইছে, নহয়নে?
অ অ, হয় হয়, তুমি একদম ঠিক কথা কৈছা, আহ তোমাৰ আজিকালি এ আই বহুত চৰ্চিত বিষয় পৰিছে। আ, তোমাৰ আহ, প্ৰায় সকলো ক্ষেত্ৰতে ইয়াৰ ব্যৱহাৰ বৃ দ্ধি পাইছে, আহ, কিন্তু বহুতো মানুহে এ আই, মানে আচলতে কি সেইটোৱে সেইটো ভালদৰে নাজানে কিন্তু তোমাৰ মতে এ আই কি?
মই ভাবোঁ যে, এ আই ক'বলৈ গ'লে মানে মানুহৰ দৰে চিন্তা শিকিব পৰা আৰু সিদ্ধান্ত ল'ব পৰা কম্পিউটাৰ ব্যৱস্থাকে এ আই বুলি ক'ব পাৰি। কাৰণ যিহেতু এয়াই আমি আমাৰ মনত কি চলি থাকে। বা কি ভাবি থাকোঁ সেইটো আমি তৎক্ষণাত মোবাইলটো খুলিলে সেই বিষয়টো মানে সন্মুখত দেখা পাওঁ।
আচ্ছা।
মানে, আ মানে, মই ভাবোঁ যে তাকে এ আই বুলি ক'ব পাৰি।
মানে মানুহৰ বুদ্ধিমত্তাক আহ, যন্ত্ৰত অনুকৰণ কৰাৰ চেষ্টা নহয়নে?
হয়, হয় একেবাৰে সঁচা কথা।
হয়, আহ, তুমি এনে কেতিয়া পৰা, প্ৰথমবাৰ ইয়াৰ বিষয়ে শুনিছিলো মই।
মই যেতিয়া ক'ভিড আৰম্ভ হৈছিলে। তাৰে পিছতে, মানে, শুনিবই শুনিবলৈ পালোঁ যে বিভিন্ন প্ৰতিষ্ঠানত। মানে এ আই চলি আছে, এ আইৰ ব্যৱহাৰ চলি আছে। আৰু যেতিয়া কভিড চলি আছিল, সেই সময় সময়ৰ পৰাই মানে এই কৃত্ৰিম আহ যিটো আমাৰ, আহ, প্ৰযুক্তিবিদ্যা, বুদ্ধিমত্তা সেইটো মানে আৰম্ভ হৈছে। মই তেতিয়াৰ পৰাই এই এ আইৰ কথা পালোঁ। মানে কিন্তু, আগতে চিনেমাত ৰবত দেখি ভাবিছিলোঁ যে সেইবোৰ এ আই বুলি, কিন্তু সেইটো নহয়।
অ', ময়ো তেনেকুৱাই আছিলোঁ। বাৰু, আগতে ময়ো সেনেদৰে ভাবিছিলোঁ, এ আই মানে। কেৱল আহ, মানুহৰ দৰে ৰ'বত বুলি মইও ভাবিছিলোঁ, কিন্তু আচলতে সেয়া নহয় বাৰু। অ', আ, আজিকালিতো তোমাৰ মোবাইল ফোনতে এ আই আছে।
হয়, একেবাৰে ঠিকেই কৈছা যেনে কেমেৰাৰ ফিল্টাৰ, মুখ চিনাক্তকৰণ। অট'কাৰেণ্ট, ইউটিউবৰ ৰিকমেণ্ডেশচন, এই সকলোবোৰ মানে এ আই ব্যৱহাৰ কৰে। এই সকলোবোৰতে এ আই আছে। আজিকালিতো আমি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি, পোৱালৈকে সকলোবোৰতো এয়াই কা মানে, চলাই আমাৰ গোটেই দৈনন্দিন জীৱন জীৱনটো নহয়নে?
ঠিকে কৈছা, ঠিকে কৈছা, অ', মই ভাবোঁ এ আই ইনটে এ আই, আৰ্টিফিচিয়েল ইণ্টেলিজেনট যোনটো আহিছে, ই মানে আমাৰ জীৱনটো মই ভাবোঁ, আ অ সহজ কৰি তোলাত বহুতো সহায় কৰিছে, কাৰণ আগতে আমি কিবা বস্তু যদি নাজানিছিলো, ত' আমি আ আমি আহ, কিবা বস্তু নাজানিলে আমি হয়তো কিতাপ বা পো স সহায় ল'ব লগা হৈছিল হয়তো বেলেগ মানুহক আহেলে বেলেগ মানুহক বা, অ', সুধিব লগা হৈছিলে, কিন্তু এতিয়া এয়াই যিহেতু আহিছে, আমি কিবা এটা বস্তু নাজা, আমি, চেটজিপিটি বা গুগল জেমেনি ট যদি আমি চাৰ্চ কৰো তে, তেতিয়াাহ'লে সি লগে লগে তাৰ উত্তৰটো দিয়ে, আমি যেনে ধৰণে যিকোনো বিষয়ে হওক, পৃথিৱীত যিমান বিষয় আছে, যিকোনো বিষয়তে হওক আমি যদি তাক সুধো, ত, সেইটো বিষয়ত সি মানে আহ, উত্তৰ দিয়ে আৰু তাৰোপৰি, তুমি লক্ষ্য কৰিবা যে কেতিয়াবা যদি আমি আ, মই ছাত্ৰ ছাত্ৰীসকলৰ কথা কৈছো, বিশেষকে যদি কেতিয়াবা আমি যদি আ আ, পঢ়া বস্তু বা আমি গণিতৰ অংকই হওঁক, বা যিকোনো বস্তুৱে হওঁক যিকোনো প্ৰশ্নই হওঁক, যত আমি বুজি নাপাওঁ, তাতে, যদি বুজি নাপাওঁ, আমি যদি এ আই বা চাটজিপিটিক কওঁ যে এ, তো, আমাক মানে অ' বুজাই দিয়া ষ্টেপ বাই ষ্টেপ বুজাই দিয়া। তেতিয়াহ'লে সি গোটেই মানে ভালদৰে গোটেই প্ৰচেছটো, গোটেই অংকটোৰ গোটেই মানে খিনি একেলগে মানে সিত দিয়ে মানে, একেলগে বুজাই দিয়ে মানে সি মানে লাই মানে গোটেই লাইন বাই লাইন বুজাই বুজাই দিবলৈ সক্ষম হয়, ত মই ভাবিছো এই এ এইয়া এয়া ইয়াৰ এটা মানে বহুত অ' জৰুৰী আৰু এ আইক মানে আ ই আমাৰ বন্ধুৰ নিচিনা, তুমি তাক মানে এজন বন্ধুৰ লগত যেনেদৰে কথা পাতিব পাৰি মানুহৰ লগ লগত তেনেকুৱা মানে তুমি এ সেনেকুৱা ভাৱ আহে তাৰ লগত তুমি তাৰ লগত সেনেকুৱাকে কথা পাতিব পাৰা, তুমি তাক যেনেকে মানে তুমি তাক প্ৰশিক্ষণ দিবা যেনেকে তুমি তাক কৰিবলৈ ক'বা সেনে কেই সি সেইমতেই কৰে।
হয়, সেইটো সঁচা কথা কিন্তু।
অ', আহ কি কি আৰু তো তোমাৰ মতে এনেই এ আইৰ আটাইতকৈ ডাঙৰ সুবিধা বা কি বাৰু?
মই ভাবোঁ যে আ এ আইৰ আটাইতকৈ ডাঙৰ সুবিধা হ'ল সময় বচোৱা। অ', যি কাম মানুহে ঘন্টাৰ পিছত ঘন্টা কৰি থাকে, এ আই কম সময়তে সেই কাম টো অ' সম্পূৰ্ণ কৰিব পাৰে কাৰণ আৰু এ আইৰ জৰিয়তে মানে বহু খিনি কামে আমাৰ সহজ হৈ পৰে। আ আমাৰ ওচৰত, আমাৰ হাতত যদি সময় নাথাকে সেই আহ, কামটোৰ বাবে আমি বহুখিনি সময় উম খটাবলগীয়া হয় কিন্তু যেতিয়া আমি সেই কামটো এ আইৰ দ্বাৰা কৰাব বিচাৰোঁ তেতিয়া আমি আ বাছ এ তাতে এ আই তাতে আমি আহ, লিখি দিলে হ'ল যে আমাক এই হিচাপে আমাক বস্তুটো লাগে, আমাক বিষয়টো লাগে। এ আই সেইমতে, আহ আপোনাক যেনেকে লাগে বস্তুবিলাক বা যেনেকে বিষ ষয়টো লাগে সেই হিচাপে আপুনি যেনেকৈ ক'লে এতিয়া আহ, দি দিয়ে বস্তুবিলাক, কেনেকে লাগে কিন্তু হা মই এটা কথা ভাবোঁ যে আপুনি এইমাত্ৰ ক'লে যে এ আই বন্ধু হিচাপে আমাৰ হাৰ লগত থাকে বা আমাৰ কথা শুনে
কিন্তু মই নাভাবো, মই নাভাবো যে অম এ সম্পূৰ্ণ মানে বন্ধুৰ যি খিনি দায়িত্বখিনি এ আই পূৰণ কৰিব পাৰে। কাৰণ আহ যিটো বন্ধুৰ লগত আমাৰ আহফ মানে অনুভৱ আহ জড়িত হয় আব বন্ধুৰ লগত কথা পাতিলে, আমাৰ আমি যিখিনি নিজৰ মনৰ কথা আহ ইজ ইজনে সিজনৰ লগত আদান - প্ৰদান কৰিব পাৰো। এ আই কেৱল মানে আমি কোৱা কথাৰ কথাৰহে তেওঁলোকে অ মানে এ আই উত্তৰ দিয়ে। নহয়নে বাৰু?
অ হয় আ তুমি কথাটো ক অ পইচা যিহেতু কৈছা মই মানে একেবাৰে সহমত নোহোৱাও নহয়, মই সহমতেই কাৰণ বন্ধুৱে হয়তো আমাক আহ আমি যদি কেতিয়াবা হয়তো আমাৰ মন বেয়াটো সেইটো ক্ষেত্ৰত বন্ধুৱে আমাক মানে কেনেদৰে মন ভাল লগাব লাগে বা সঠিক পথ দেখাব লাগে এইবোৰ বস্তুত আমাক বন্ধুৱে বিশেষকৈ সহায় কৰে, কাৰণ বৌদ্ধক আমি প্ৰত্যক্ষভাৱে পাওঁ ওচৰত পাওঁ বা আমি তে নিজৰ যোনটো মনৰ ভাৱনা সেইটো ভালদৰে প্ৰকাশ কৰিব পাৰো আৰু চেট জি পি টি গুগলে মানে একচুৱেলী তেওঁলোকে লিখিত ভাষা আৰু মানে হেৰি ভাষা ব্যৱহাৰ কৰে তো ত মানে সেইটো বস্তু হয়তো আমাৰ মানে তেনেকুৱা মানে সহায় নকৰিব পাৰে তেনেকুৱা ক্ষেত্ৰত।
হয় এইটো একেবাৰে সঁচা কথা কিন্তু।
আৰু মই ভাবো উম এই ই ইয়াৰ যেনেদৰে ভাল ব্যৱহাৰ আছে ইয়াৰ তেনেকে কিন্তু সিমানে এয়াই এইটো সিমানে তাৰ অসুবিধাও আছে, এইটো মানে এ সিমান আ মানে উ ডেঞ্জাৰাছ বস্তুও হয় ম ভাবো কাৰণ বহুতে এয়াৰ যোগে এ য়াৰ দ্বাৰা আজিকালি বহুতো মানে অপৰাধ কৰিছে আমি আমি প্ৰায় বা ত শুনিব পাওঁ, ইয়াৰ দ্বাৰা বেলেগৰ মুখ ব্যৱহাৰ কৰি বিভিন্ন মানে বেয়া বস্তুত ব্যৱহাৰ কৰে তোমাৰ হেৰি বোৰ বেমাৰ কৰে ত এইবিলাক দিপ ফিক বুলি কয় যিহেতু। যিটো ডিফেক্ট বুলি কয় এইবোৰত তাৰ মানে বহুতো মানুহে মানে আহ আমাৰ মানে হেৰিবোৰ ইনফৰমেশচন বোৰ ইউজ কৰি পেলাই মানে আ ত মানে বহুতো বহুতো অপৰাধ কৰি আছে, মানে এটা এইটো ইয়াৰ মানে জেন্দেৰেত এইটো ইয়াৰ এটা নেতিবাচক দিশ, জেণ্ডাৰে প্ৰতিটো বস্তুৰে ইতিবাচক আৰু নেতিবাচক দিশ থাকে, মই ভাবো এইটো এটা নেতিবাচক দিশ ইয়াৰ, তুমিও এনেকুৱা ভাবানে?
হয় একেবাৰে সঁচা কথা, মইও ভাবো যে যেনেকে আপুনি ক'লে যে এই আ ৰ কিছুমান বেয়া আ আহ পৰি পৰিলে পৰিমাণো পৰিণামো আছে আ কিছুমান অসুবিধাও আছে যেনেকে আ আপুনি এই মাত্ৰ ক'লে যে বেলেগ গৰ মুখত বেলেগৰ ফটো লগাই পিনে অশ্লীল ফো আ মানে ফটোগ্ৰাফী কৰে বা ফটো ওলাই যাৰ বাবে মানে বহু লোকৰ যিজন লোকৰ লগত এনেকুৱা হয় এনেকুৱা এনে ধৰণৰ ঘ টনা ঘটে, তেওঁলোকৰ জীৱনত মানে বহুখিনিয়ে দু দুখ প্ৰভাৱ পৰে আ আৰু তেওঁলোকৰ জীৱনত মানে তেওঁলোকৰ যিখিনি লক্ষ্য বা জীৱনত আগুৱাই যোৱাৰ যিখিনি আহ বাট থাকে সেইখিনি লাহে লাহে মানে মাৰ খাবলৈ ধৰে, নহয়নে বাৰু?
হয় হয়, আচ্ছা আৰু তুমি শিক্ষা ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ কেনেকুৱা তুমি কি ভাবা?
মই ভাবো যে শিক্ষাৰ ক্ষেত্ৰত এ আৰ প্ৰভাৱ বহুখিনি গুৰুত্বপূৰ্ণ। কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এ আই বহুতে সহায় সহায়ক হয়। আহ কঠিন বিষয়ে সহজকৈ বুজাই দিব পাৰে আৰু ব্যক্তিগত শিক্ষাও দিব পাৰে আৰু আহ যেনেদৰে শিক্ষকে স খত থাকি যিকোনো বিষয় বিষয়ে বিশ্লেষণ কৰি দিয়ে। ছাত্ৰ ছাত্ৰীসকলে বুজি পায় কিন্তু কিছুমান সময়ত এনেকুৱা বহু সময় থাকে যত মানে শিক্ষক ওচৰত নাথাকিবও পাৰে। তাৰে এটা ডাঙৰ উদাহৰণ হ'ল কভিড কভিডৰ সময় সেই সময়ত গোটেই বিদ্যালয় বিলাক মহাবিদ্যালয় বিলাক যিহেতু বন্ধ দিছিলে সেই সময়ত ছাত্ৰ ছাত্ৰীসকলে শিক্ষক শিক্ষয়িত্ৰীক নিজৰ সন্মুখত আহ উপলব্ধ পোৱা নাছিলে তেতিয়া তেওঁলোকে হুম আ এই এ আইৰ জৰিয়তে বা অনলাইন হা মানে পাঠ্যদানৰ জৰিয়তে না তেওঁলোকে উম পাঠ্যদান কৰিব লগা হৈছিলে সেই সময়ত এ এ আই বহুতে মানে সহায় কৰিছিলে আৰু বহুখিনি আজিকালি আমি পায়ে থাকো ইউটিউবত বহুজন শিক্ষকৰ নতুন নতুন আহ শ্ৰেণী নতুন ন নতুন ক্লাছ ষ্টাৰ্ট হৈ থাকে ক্লাছ আৰম্ভ হয় যাৰ বাবে যাৰ ফলত মানে তেওঁলোকে যিবিলাক কঠিন বিষয় থাকে সেইবোৰ সহজে বুজি পায় বা সহজে জ্ঞান লাভ কৰিব পাৰে সকলোবোৰ যিকোনো তেওঁলোকে শিক্ষকৰে বিষয়ে চাবলৈ নোখোজে কিয়ক আহ সেই সকলোবোৰ তেওঁলোকে তাতে উপ উপলব্ধ পায় পায় আৰু মানে গোটেইবোৰ বিষয়ৰ ওপৰত তেওঁলোকে বিশ্লেষণ বিস্তৃতভাৱে আহ পঢ়িবলৈ যায় বা জানিবলৈ পায়
হয় তুমি ঠিকেই কৈছা আহ কিন্তু মই ভাবো ছাত্ৰ ছাত্ৰীসকলৰ ইয়াৰ ওপৰত বেছি নিৰ্ভৰশীল য দি হয় সেইটো সমসা হ'ব পাৰে কিন্তু কাৰণ নিজৰ চিন্তা শক্ তি একেবাৰে কমি যাব পাৰে আৰু তাৰ মই ভাবো যে এ আইক আমি সহায়ক হিচাপে ব্যৱহাৰ কৰিব লাগে বিকল্প হিচাপে নহয় কিন্তু
হয় এইটো একেবাৰে সচা কথা কৈছা তুমি মানে আজিকালি যুগত বেছি কৈ এ আইৰ ওপৰত নিৰ্ভৰ হৈ থাকিলে আমাৰ চিন্তাশক্ টো ওপৰত মানে প্ৰভাৱ পৰে সেইটো সঁচা কথা সেইবাবে মানে মই শেষত ক'ব পাৰি বিচাৰোঁ যে এ আইক ভয় কৰাৰ প্ৰয়োজন নাই কিন্তু ইয়াক বুজি ব্যৱহাৰ কৰাৰ প্ৰয়োজন হে
তাকে ঠিক কথা কৈছা একদম এ আই সহায় কৰিব কিন্তু শেষত সিদ্ধান্তটো কিন্তু মানুহে লোৱা উচিত
হয় নিশ্চয়
তাকে
আজি ঠিকে আছে বাৰু আজি আপোনাৰ লগত এইখিনি আলোচনা কৰি মোৰ বহুতে ভাল লাগিল
মোৰো ভাল লাগিল বাৰু
হয় আকৌ এটা নতুন বিষয়ত আহ বেলেগ এদিন কথা পাতিম নহয়নে বাৰু
হয় হয় নিশ্চয় মোৰো ভাল লাগিব বেলেগ বিষয়ত কথা পাতিবলে বাৰু আজিলৈ থৈছো অ থৈছো
ধন্যবাদ
ধন্যবাদ